হেল্ল' অ কি কৰি আছা ।
আছো এনি আপুনি কি কৈছে ।
মই তাত গৈ আছিলো তাৰপা মই বোলো ফোন এটাকে লগাওচোন বহুত দিন ফোন কৰা নাই তোমালে । হয় ।
অ ভাত খালো আহ আপোনালোকে খালে ।
উম খালো কিহে খালা ভাত ।
ভাত দালি মাছ ।
অ মাছ ওলাই আছে নি তোমালোকৰ সেইফালে । অ ওলাইছে আপোনাৰফালে নাই ন আমাৰ । সফালে পানীতটো শুকাই গ'ল আকৌ বৰষুণ দিলেহে আকৌ পানী হ'ব ।
অ মাছ খাবলৈ নাপায় মানে ।
মাছ খাবলে নাই পোৱা অ বহুত দিন হ'ল মাছ খাবলে নোপোৱা ।
অ লোৱি গৈছে ।
লোৱা নাই কিয় এই ওচৰ মানুহৰ ঘৰলৈ ওলাই গ'ল বন্ধু এটা আহিছে হেনো । প তালৈ গ'ল এতিয়া কেতিয়াকে আহিব এতিয়া মাতিব লাগিব নে নাই আহিবই না ।
আহ স্কুল বন্ধ নহ ।
স্কুল গৰ বন্ধ দিয়া নাই বাৰু আজি দেওবাৰ নাই যোৱা ।
অ ।
গৰম বন্ধ দিব চাগে জুলাই এক তাৰিখ মানৰ পৰা ।
অ লোৱা পৰীক্ষা কেনেকুৱা হ'ল ।
লোৱা পৰীক্ষা ঠিকে আছে বুলি কৈছে স্কুললৈ যামহে মই । পেপাৰ চাবলৈ বহি চাবলৈ কি লেখিলে চাবগে লাগিব ।
কেতিয়া যাব ।
মাহঁতে কি কৰি আছে মা নাই । অ কেনিবা গ'ল ।
মা নবহে হলে গ'ল ।
আহঁ । তাৰপৰা তোমালোকৰ বায়ে ফোন কৰিছে নি, বায়ে ফোন কৰিছে নেকি?
এ কৈছিল বাৰু অলপ আগত ।
অ, ফোন কৰিছে যদি কাটি দিবা মোৰ হেৰি মোলৈকো কৰিছিলে তাৰ ফোন । বহুত দিন নাই আকৌ আকৌ আজিহে ফোন কৰিছে মই তাৰপৰা হেৰি কাটি দিছো ।
অ মই মাজে মাজে কৰো বাৰু ।
অ তাৰপৰা জোৱাই কত আছে এতিয়া?
এ লালুকত আছে ।
হাল বাবলৈ গৈছে নাই কিনো?
হাল বাবালৈ আছে অ ।
অ অ ।
ভাত কিহে খালে?
ভাত মই দালি বনালো, তাৰপৰা কলদিলে, আলু গুটি ভাজিলো । এয়া খালো। বাৰীত পাচলি চাচলি নুচোৱা নি, বাৰিত পাচলি দাংবদি কেইডাল মান হৈ হৈছে, তাৰ পাছতে ভাত কেৰেলা এটা দুটা লাগিছে। তাপা জিকা দুজোপামানো আ হৈছে জিকা কেইজোপা দেখোন লগাই নাই এতিয়ালৈকে বগাইহে আছ
অহ ।
মাহত আজি আহিব নে?
মা নাহে কাইলে অ আজি।
কাইলে হে আহিব।
আহ।
অঁ অঁ। তাৰপা বাকী খবৰ তোমাৰ ভাল আৰু? খোৰা গ'ল এই ওচৰৰ মানুহ এ ঘৰ নাৰিকলৰ পুলি এটা ৰুবলৈ মাতিছিলে। এ সেয়াকে ৰুবলে গৈছে। লৰা এটা আহি পেলাই লৈ গৈছে? এইবাৰ নাৰিকলৰ খেতি কৰি নেকি? নহয় মানুহ ঘৰ জানো ৰুবলে মাতিছিলে, তাতে সি বলে গৈছে মই বোলো যোৱা, পথাৰলৈ গৈছিলে পথাৰ পৰা কোৰ মাৰি আহি আকৌ লৰাটো ৰখি আছেহি আমাৰ ঘৰত নাৰিকলৰ পুলি ৰুবলে
আহ।
তাৰপা সেই গৈছে খোৱা
মাটি ৰুইছা নে কি?
মাটি নাই ৰোৱা । মাটি ৰুবলৈ নাই হোৱা সেই কোৰ মাৰিছে আৰু, আকৌ এবাৰ হাল বাবলৈ বা বাবা হাল বাই থৈছে, আগফালৰ মাটি হাল বোৱাই নাই পিছফালৰ মাটিহে বা বা বা দিছে।
উম, কঠীয়া হোৱা না চাগে ৰুব।
কঠিয়াটো নাই হোৱা বাৰু আহ। আৰু কঠীয়াটো বুঢ়া হলে মানে ভাল ৰুব লাগ এতিয়া কোমলীয়াতে ৰুলে মানে বেয়া। সেইকাৰণে সি অকমান বুঢ়া হবলৈ দিছে উম। দাদাহঁতে কি কৰি আছে?
দাদাহঁত নাই কামলৈ গল ।
অ তাৰপৰা তুমি আছা? বনোৱা নাই আচাৰ এইবোৰ খৰিচা চইচা বনোৱা নাই?
বনাও বাৰু।
এইবাৰ বনাইছিলা নে আমৰ আচাৰ মানুহ বিলাকে ঢেৰ বনাইছিলা। অ, এইবাৰ অকল আমৰ আচাৰহে বনাইছোঁ একো হোৱা নাই, অ। আচা চাচা বনাব লাগে। বনাই এইবিলাক মই নবনাও। মই নাজানো এ আচা বনাবলে। কেনেকে বনাই। অ আছা বনাব নাই? মই বনোৱাও নাই আচাৰটো আৰু মই আচাৰটো ইমান হেৰি নকৰো মানে।
অ খৰিচা
খৰিচা বনাই নে? খৰিচাটো বনাও। এবাৰ দেখোন বাঁহৰ গাজ ভাঙিবলৈ দেখোন কোৱা নগলেই। ভাঙিবলে হেনো মন নগলে। গৈছিলে আকৌ বাঁহগাজ এইবাৰ পাবলৈও নাই অ। বহুত হেই কম। বাঁহগাজ গুণশ্বৰ হঁতৰ ঘৰত নাপাই জানো? সিহঁতৰ ঘৰত পাই, হিহতৰ ঘৰলে যোৱাই নাই আনিবলে।
অ কেলে নাই যোৱা?
এ সিহঁতৰ ঘৰলে যোৱা নাই। মানে পানী যে ঢেৰ হ'ল পানী জহতে সিহঁতৰ ঘৰলে যোৱা নাই। আকৌ ৰাস্তাই দি ঘূৰি গ'ল বোলে বৰ দূৰ হয় অ। সেইকাৰণে যোৱাই নাই। এইফালে ৰাস্তাতো বন্ধ কৰি দিলে নে কি নো? সেফালে ৰাস্তা বন্ধ কৰা নাই। পথাৰেদি যাব পাৰি। এ পানী বোকাডৰা গচকি পেলাই যাবলৈ মন নাযায় ও। কিমাননো যাবা গছকি গছকি বোকা সোপা। অঁ।
ইহঁতৰ ঘৰত বিয়া পতা নাই জানো সেই গুণ খুৰাহঁতৰ।
অ লৰাটোৱে ছোৱালী এজনী আনিলে, বিয়া পাতিলে।
ক' পৰা আনিলে?
এই পিছ ফালৰ নদীখন পাৰ হৈ পেলাই সেইফালৰ পৰা আনিলো বুলি কৈছে।
অঁ।
তাৰ পৰা আনিলে হেনো।
অ ছোৱালীজনীয়ে পঢ়ি আছিল নে কি নো?
উম।
অ কিহৰ লাগে পঢ়িল?
এইবাৰ মেট্ৰিক দিলেহেতেন নে, নে মেট্ৰিক পাছ কৰিলে তেনেকুৱা নে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মই সেইদিনা সুধিছিলো পাই পাহৰি থাকিলো। হাই ছেকেণ্ডী পাছ কৰিলো বুলি কৈছিলে নে মেট্ৰিক পাছ কৰিলো বুলি কৈছিলে জানো বা।
অ।
মিছৰত ছোৱালী, ভাল ছোৱালী, ডাঙৰ ছোৱালী। সৰু ছোৱালী নহয়, অ।
আপোনালোকৰ ঘৰত ভাল?
উম, উম। আমাৰ ঘৰত ভালেই বাৰু বৰ্তমান।
মাহঁত আহিছে নে কি?
দেউতাহে কাইলৈ আহিম বুলি কৈছে। এতিয়া কি কৰে জানো? মালে অথনি ফোন কৰিছিলো। মায়ে বু লে কাইলে দেতা যাব আম কেইটামান লৈ। মই বোলো আম দিবলৈকে আহিব নালাগে। তাকে আম আমি খাই আছোঁ। কৈছে নহয় খুৰীদৈ পঠিয়াই আছে আম কেইটামান দি থৈ আহিবলে দোলক। তাকে আম কেইটামান লৈ কাইলে আহিব বোলে মা দেতা।
তাত ইমান দিনলৈকে আম আছে নে?
আছে হেনো আম এতিয়া। খুৰীদেউ কৈছে আম এদাই হব এতিয়া দোলে খাবলৈ নাপাব এতিয়া। দি থোৱা আহাগে, দি থোৱা আহাগে কৈ আছে। মই বোলো হেৰি লৈ আনা তেনেহলে।
আমাৰ ইয়াত আম নাই, এদাই হল।
আমাৰ ইয়াত এদাই হ'ল। আমাৰ ইয়াতো এদাই হল। মাহঁতৰ সেইফিলেহে আছে হেনো। আমাৰ পিছফালে মানুহ ঘৰত এজোপা আছে হেৰি কেঁচা শেহতীয়া মানে সেইজোপা আম। সেইজোপা আছে এই আজি যাব লাগিব পাৰি পেলাই দুটামান খাবলৈ-
অ অ-
তোমালৈ ফোন কৰি দিম আহিবানে খাবলৈ যাম-
অ যাম বাৰু ফোন কৰিব-
দুয়োজনী লগতে যাম খাবলৈ-
অ অ- ওলাম-
ওলাব যাম অ-
এ পাছফালছ মানুহ ঘৰত কোন কোন আছেনো?
পিছফালৰ মানুহ ঘৰ সেই- কোন আম আছে- নহয় আৰু ঘৰৰ মানুহ কিমান- সেথৰ ঘৰৰ মানুহ ছোৱালী এজনীয়ে লৰা এটাই তাৰপৰা ডাঙৰ জনী ছোৱালী বিয়া দিলে-
অহ!
আজি আহিব নেকি তাৰ ডাঙৰ ছোৱালীজনীলে মই ফোন কৰিছিলো অথনী তাইনো দেহাটো বেয়া তাই বোলে সেই মোক কৰি ঘৰলৈ যাম নেকি মোৰ দেহাটো বৰ ভাল নহয় তাৰপা মই বোলো আহিবা আকৌ তাৰপা আহিছে নেকি ট্ৰেইনতে বাৰটা বজাত ট্ৰেইনত অহা কথা আছিল এতিয়া আহি পালেহি চাগে
কলেও বিয়া দিছে ন
তাই অকনমান দূৰ ট্ৰেইনত আহিব লাগে গাড়ীটো আহিব পাৰে বাৰু তাই ট্ৰেইনখনৰ সুবিধা আছে কাৰণে ট্ৰেইনখনতে আহিম বুলি কৈছিলে দ মাটিৰো হ'ল চাগে সেই মাটিৰুই হ'ল তাই মাটি ৰুই দেহাটো একদম বেয়া হৈ গ'ল হেনো তাৰ পৰা সেইকাৰণে হেই আহিব মাকৰ ঘৰত বেমাৰ পাতি বোলা হে মাকৰ লগত কাইলে মেডিকেললৈ যাব হেনো ঘৰত বেলেগ মানে নাই নে কিনো বেলেগ মানে মানে মানুহতোৱে উম লৰাটোৱে পায়ে সৰু শাহু আছিলে বেলেগ সিহতি
অ বলেগ হ'ল উম
কামলৈ গুচি গলে তাৰ জ্বৰ হ'লে মানে ঘৰত লোৱাটো অকণমানি যে চাবলৈ দিগদাৰ সেই কাৰণে মাকে বোলে এতিয়ালৈকে আহিবা তাৰপৰা আহিছে এতিয়া সেইকাৰণে লৰাটো কিমান দা লোৱাটো পাঁচ বছৰ ছবছৰ মান হৈছে নেকি সৰুৱাও ইমান ডাঙৰ নহয়
আহ
ছবছ মান হৈছে
আহ
তুমি ঘৰলে গৈছানে
অ মই ঘৰলে আই আহিছো
আহ মাৰ ঘৰতে আছ মানে এতিয়া
অ এই ঘৰত অকলেহে মানুহ নাই
অ অ তাৰপা মাক মাহঁতৰ ঘৰত ভাল আৰু চবৰে
ভাল অ
উ ওচৰ পাজৰ মানুহ বিলাকৰ ঘলে যোৱা নে তুমি গলে মানে যাও
অ যাও
অ অ যাবা যাবা ওছ মানুহ বিলাকৰ ঘলে গলেহে ভাল গম পোৱা নে যাব লাগে ঘৰত এনো কিমান সোমাই থাকিবা
আমনি লাগে অকলে অকলে থাকি
আমনি নে বোলে আৰু মাও নাই এতিয়া আৰু আমনি লাগিছে চাগে অকলে অকলে থাকি মোবাইলটোকেনো কিমান কথা পাতি থাকিবা চাই থাকিবা
মোবাইল চালেও সে কাৰেন চাৰেন নাই কিমাননো আও
অ আজি পৰা কাৰেণ্টো আমাৰ ফালেও ৰাতিপুৱাই কাটিলে নহয় এতিয়ালৈকে অহাই নাই পাই কাৰেণ্ট
কালিও নাই কালি ৰাতি এটামান বজাতহে আহিছে কাৰেণ্ট
অ ঢেকনি মাৰিছে কেনেকোৱা আকৌ কাৰেণ্ট নেকাটিবলে কিমান ঢেৰ কণী মাৰিছে আজিকালি ভয়েই হ'ল আৰু ঢেৰকণী বিজুলী বৰষুণ দিলে অ' সেয়া গৰু মৰিছে ইমানো মানুহ মৰিছে ঢেকণী এবাৰ পথালে যাবলে ভ ভয় লগা হৈছে দি ঢেকণী মায়ে যদি কি হব এইবাৰ পথাৰত একদম এইবাৰ পথাৰত থাকিবলেও ভয় মই সেকাৰণে মাক মাতিছো বোলো আহিবি তই লৰা খতি ঘৰত থাকিবি ল'ৰা ছোৱালী কেইটা ৰখিলেও আকৌ কাষ ঘৰ সে যা জনী লৱা ছোৱালীকেইটাসতে আমি দুইজনী পথালে গলে আকৌ'লৰা ছাৱালীকেইটা কা সতে থাকিব তাকে মাক কৈছো তই আহিবি কেইদিনমান থাকিবলে এতিয়া আহে নে নাহে জানো ৰুৱা সময়লে আহিম বুলি কৈছে এতিয়া আহে ন নাহাই নে আও গম পোৱা নাই। হুম আপোনালোকৰ ঘৰত খেতি নকৰে নে কি? আমাৰ ঘৰত তাত খেতি কৰে আধি উম, অ, হ'ব দিয়া তুমি আহিবাচোন মই এতিয়া ফোনটো ৰাখো দেই।
অ, হ'ব, হ'ব।
উম।
অহ।